হেল্ল'।
কি কৰি আছা?
এ আছো ঘৰতে।
ঠিকে আছে ঠিকে আছে। কি হ'ল আজি ইমান দিনৰ মূৰত মনত পেলালা যে?
তাকে তুমিও ফোন এটা নকৰা আৰু।
এ কিনো ক'বা। এই বাৰিষা বতৰ যে
অ'।
তাকে খেতি পথাৰত অকনমান বিজি আছো, তোমালোকৰ খেতি পথাৰ লাগিছে নে নাই?
তাকে আজি বোকা দিছিলে, বোকা সেয়ে খেতি পথাৰতে আমি বিজিও আছো।
তাকে তাকে এ কিনো ক'বা ইমান ৰ'দ দিছে অ'।
সঁচাকে ইমান ৰ'দ পথাৰত থাকিবই নোৱাৰি একেবাৰে।
উম, আমাৰ বোকা দিছিলে নহয় গম পাইছা নে নাই?
কিমান দিছিলে?
বিকা, অ' বোকা দিছিলে এবিঘা।
অ'।
তাৰপৰা কি হ'ল তোমাৰ মা মই দুইটা গ'লো মানে আজি ৰোৱনী লগোৱা নাছিলে।
অ', অ'।
তাৰ পৰা মায়ে মই দুুইটাই গৈ পেলাই ৰুবলৈ ললো এনেকুৱা ৰ'দ দিছে তাৰ পিছত বোলো আজি নুৰুও, নুৰু বুলি উভতি গুচি আহিলো।
অ, মোৰ হেৰি হ'ল আকৌ কালি মানে মেনে এনেই আলোচনা কৰোতে তাৰপৰা মাহঁতে ক'লে ৰাতিপুৱা ছটা বজাতে যাম বুলি তাৰপা ময়ো যাম বুলিয়ে সেই ভাবি আছিলো তাৰ পিছত কালি ৰাতি আকৌ ভাওনাখন আছিলে গ'লো ভাওনা চাবলৈ ভাওনা চাবলৈ, গৈ ভাবিছো ভাওনাৰ পৰা বাৰটামান বজাত গুচি আহিম। তাৰপা ভাওনা, ভাওনা চাবলৈ নামঘৰত গৈ পাইছোগে বৰষুণ দিলে দিলে-দিলে সেই একেবাৰে ভাওনা এদায় হৈছে বৰষুণ এৰিছে, তাৰপিছত সেই ৰাতিপুৱা তি অ', তিনটামান বজালকে বৰষুণে দিলে তাৰ পিছত আহি পেলাই শুইছুহি শুই পেলাইনো আকৌ ছটা বজাত উঠি আৰু পথাৰলৈ যাবলৈ হ'ব, তাৰপৰা সাতটা আঠ সাতটামান বজাত পাথালে গ'লো তাৰপা গৈ পেলাই মা লগ লগত ৰুবলৈ গ'লো ইমান ৰ'দ দিলে তাৰ পৰা ৰুবলৈ নোৱাৰি আঠটা চাৰে আঠটা মান বজাত অ', আঠটা নহয় নটা মান বজাত গুচি আহিলো আকৌ।
তাকে তাৰ পৰা আমি আহি কি কৰিলো গম পাইছা নাই? আমি মই মানে পথাৰৰ পৰা গুচি আহিলো ন নুৰুও বুলি। তাৰপিছত গৰম সেইটো সিমানতটো পৰিছেই তাৰ পৰা আকৌ কি হ'ল মোৰ লগৰ আছিলে পাঁচ ছটা মান সেহত কেইটাও সেই সেইদে পথাৰলৈ গৈছিলে। তাৰ পৰা সেহঁতো আকৌ সিহঁত সোনকালে ৰুই হৈ গ'ল মানে সিহঁত সোনকালে গৈছিলে ৰাতিপুৱা, তাৰপিছত পিছত আহিলে বোলো পুখুৰী এটা বিচাৰ আমি গা ধুও, তাৰপৰা গোটেই সোপা পুখুৰী পুখুৰীত নামিলোঁ।
কাৰ পুখুৰীত বা?
উম, এই আমাৰ খু-খুৰা এজনৰ পুখুৰীত। তাৰ পৰা কি হয় পুখুৰী পৰা উঠাৰ পিছত বোলে ঠাণ্ডা খাও অ', তাৰপা আকৌ দু দোকানলৈ গ'লো, আকৌ সেইডোখৰতে লাক ভাল কি, পঞ্চাশ টকা এটা হেৰাাই পালো। বাট দি গৈ থাকোতেই, উম,।
ভাল-ভাল কালি সেই কালি মই আহোতেনো ৰাতি অ', অ'। ৰাতি সেই মই ভাওনা পা আহোঁতে দহ টকা এটা পাইছো হেৰাই পেলাই।
উম, তাকে তাকে আজি অ', আজি ৰাতি ৰাতিয়ে মানে আজি ৰাতি পুৱাই যাত্ৰাটো ভাল।
অ', তাকে এতিয়া ইমান ৰ'দ দিছে অথনি হেৰি হ'ল আকৌ ঘৰৰ কঁঠাল পকিলে খাই দিলোঁ, এতিয়া তাকে আৰু অকণ আৰু অকণ গৰম গৰম লাগি আছে। তাতে কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিছে কাৰেণ্টটো নাথাকেই, একদম কঁঠাল খাই দিলো খালো বাৰু কেই
তথাপিও বতৰৰ ফল
বতৰ ফল খাব লাগে, খাব লাগে অ'। কাৰণ কঁঠালটো খালে গৰম উঠে বুলি মানুহে ভাবেহে। আম এদাই, আম এদাই তিনজোপা চাৰিজোপা মান লাগিছি ছিলে এদাই এটাও নাইকি এতিয়া, কঁঠাল কিন্তু লাগিছে কঁঠাল আমাৰ দুজোপাতে বহুতখিনি লাগিছে। অ', কালি মোটামুটি বিশটামান পাৰি থোৱা আছে বাৰু তাকে পকিলে ব জাৰলে নিম বুলি ভাবিছো এই গৰমত এতিয়া ওলাই যাবলৈও হোৱা নাই। কিনো কৰো জানো।
অ তুমি আমাৰ এইফালে অহা কথা ভাবিছা ন বাৰু সেইটো কোৱা?
অ সেইফালে যোৱা কথা আছে অ।
তেতিয় হলে কাম এটা কৰিবা তুমি।
এ পকা কঁঠাল আছে যদি আমাৰ ঘৰলৈ এটা লৈ আহিবা, মই বা আগবাঢ়ি যাম যদি তুমি আ একে নাহো বুলি ভাবা।
অ অ ঠিক আছে, লৈ যাম বাৰু তেতিয়া এটা।
ঠিক আছে লৈ আহিবাচোন মানে আমাৰ ইয়াত কঁঠাল
অ অ তেতিয়া এটা আনিলে হ'ব নে কঠাল?
হ'ব এটা অকমান ডাঙৰ চাই আনিবা বাও তাকে।
অ অ ঠিক আছে ঠিক আছে লৈ যাম বাৰু, আমাৰ আছে দাং উম উম। এ ৰাতি যাব আমাৰ কঁঠালৰ ফুত ধেই ওলাই মানে আৰু কঁঠালত কেই গুটিকিটা খাই বেছি ভাল লাগে দালিত দি পেলাই। মই খুব ভাল পাওঁ মানে খাই আৰু তোমাৰ ঢেঁকীয়া লগত বনাই পেলাই লগত তোমাৰ টেঙা জুল দি একদম খুব ভাল লাগে।
উম আলু খোৱাতকে এই কঁঠালত গুটিটো গুচাই লৈ খোৱাই ভাল।
অ ঘৰত বাকী চবে ভালনে?
উম ঘৰত ভাল বুলিয়ে ক'ব পাৰি আৰু গৰম
অ অ অ। তাকে বহুত গৰম পৰিছে একেবাৰে, তাপা দাদা ঘৰতে আছে নে এতিয়া ক'ৰবাত এনেই কামলৈ গ'ল বাৰু?
দাদা কামত আছে তোমাৰ ঘৰত আজি নাই পাঁচ দিন ছয়দিন মান হ'ল। তাকে তোমাৰ সৈতে কথা পাতি পাতি মই আহি পেলাই মেথাউৰি ভিতৰ পাই গলোহি।
অঁ অঁ ইমান গৰম পৰিছে আৰু দাদাকো অকণমান মানে ভালকৈ থাকিবলে কবা আও। তাতে
উম উম কৈছো বাৰু, মানে কি হয় সিহঁতৰ বাওঁ অলপ হেৰিয়ত আছোনে গছ গছনি আছে সেই জেগাকনত। যিকোনো কাম লগাই আছে বৰ্তমান। এই পাহাৰীয়া জেগা যে। আমাৰ এইফালে সে অসুবিধা ইমান এতে বতাহ অকমানো নাই মানে আজি এনে
তাকে একদম বতাহ কোনো নাই একদম কিমান ক'বা আৰু গৰমৰ মানে থাকিব পৰা নাই ইমান গৰম মানে বতাহো নাই আৰু সেই আমাৰ মানে আগফালে পথাৰ আছে যে তাপা পথাৰত তোমাৰ এই বাগানৰ আমাৰামতি বাগানৰ পা মানে তোমাৰ মানুহ আহে।
উম।
এই বাগানৰ পৰা আহি পেলাই মাটি ৰোৱেহি তাপা আজি ইমান ইমানে গৰমত দিছে। এই গৰমত সেতি ৰুবৰ পৰা নাই, আহি পেলাই আমাৰ ৰাস্তাটোতে বহি আছেহি। তাপা ইমান হুলস্থুল, উম উম।
এ মানুহ বিলাকে গছ গছনিবলাক কাটি নষ্ট কৰিছে তাৰ ফলত এই গোলকীয় উৎতাপ তোমাৰ বৃদ্ধি হৈছে।
তাকে মানুহখিনিয়ে নিজৰ ভুল নিজে কৰি আছে বাও।
উম আৰু ইউৰোপৰ ভিডিঅ' এটা পাইছা নাই বাৰু তুমি?
অ কোনটো ভিডিঅ বা?
এই যে তোমাৰ গৰমৰ ফলত মানে থাৰ্টি ডিগ্ৰী হৈছে তাত কিন্তু মানে তাত তোমাৰ উম একদম গাড়ী গৈছে গাড়ীৰ চকা লগত
গাড়ী চকা অ গাড়ী চকা পুৰা গ হেৰি হেৰি হৈ গৈছে যে পকাৰ লগত গুচি গৈছে যে। উম চাইছিলো চেন্দেল পিন্ধি খোজকাঢ়িব পৰা নাই অ গোটেই গলি গৈছে চেণ্দেল। উম উম চাইছিলোঁ চাইছিলোঁ মই।
কিন্তু আমাৰ ইয়াত চল্লিছ ডিগ্ৰী হোৱাৰ পিছতো মানুহে চাহ খাবলৈ এৰা নাই।
চাহটোতো আমাৰ অসমৰ মানে কেতিয়াও নাই কাৰণ চাহ টো গৰম বুলি নহয় অৱশ্যে চাহটো চাহটো গৰমৰ লগত ইমান কথা নাই বাৰু। খাব পাৰি আৰু মইতো চাহটো খাওঁ। খাওঁৱেই। কাৰণ চাহটো মই যদি দিনটোত এবাৰ বা দুবাৰ খাওঁ মই একদম মাথা বিষাই বিশেষকে।
অ মোৰো সেই একেই আমাৰ মানে কি হয় গম পাইছা নাই তোমাৰ প্ৰথম প্ৰথম ৰাতিপুৱাৰ পৰা লাল চাহ খোৱা হয় দেই।
হয় হয় আমাৰো একে সেই ৰাতিপুৱ শুই উঠি লাল চাহকাপ খাওঁ।
উম তাৰপিছত তোমাৰ কি হয় ৰাতিপুৱা শুই দুই নম্বৰ বা চাহকাপ আমি সদায় গাঠীৰ চাহ খাওঁ। আৰু সেই কাপ যদি কেনেবাকে খাবলৈ নোপাওঁ ন তেতিয়া হ'লে মোৰটো বিষোৱা একদম কম্পালচৰি হৈ যায় উম।
দুই নম্বৰ পৰা গাখীৰ চাইখিছিলো কিন্তু এতিয়া মানে দুজনী গৈ গাখীৰ নাইকীয়া হ'ল। এতিয়া লালচাহে খাওঁ বাৰু। হ'লেও ৰাতিপুৱা দুই কাপ তিনি কাপ খাই দিয়া হয় বাৰু।
আমাৰ ইয়ালৈ আহিলে মই গাখীৰ দি পঠাম বাৰু চিন্তা কৰিব নালাগে।
উম ঠিক আছে ঠিক আছে। তাকে এইকেইদিন গৰমতটো চাই দৈ অকণহে খাবলৈ মন গৈছে। এইবাৰ যাব লাগিব তেতিয়া অ সেই উম তাকে এইকদিনটো এদিন যাব লাগিব দৈ অকণ আনিবলৈ তুমি লগাই থ'বাচোন বাৰু। বেছি নালাগে এক লিটাৰ এক এক লিটাৰমান লগালে হ'ব। কানি গৰমত দৈটো খাবলৈ ভাল লাগে উম টেঙা দৈটো খাই বহুত ভাল লাগে। গৰম দিনত এই আমাৰ ইয়াত পায় মানে হোটেলত পায়। কিন্তু হোটেলৰ দৈটো খাই ভাল নাপাওঁ মিঠা দৈ যে। আৰু তোমাৰ গোটেই পাউদাৰ গাখীৰ যে মই একদম বেয়া পাওঁ খাই পেলায়।
অ বাকী শুনাচোন মই কথা এটা ভাবিছো।
কোৱাচোন কোৱা।
মানে কি হ'ল কথাটো তুমি গুৰুত্ব সহকাৰে ল'বা দেই মোক একদম। ধুনীয়াকে কৈ ল'বলৈ দিবা। তাৰ পৰা তোমাৰ মতামত জনাবা।
উম কোৱা কোৱা।
তাৰ মানে মই ভাবিছো যিহেতু আমাৰ তোমাৰো কলেজ বন্ধ বৰ্তমান। মোৰো কলেজ বন্ধ দিলে।
উম হয় হয় হয়।
দাদাও এইকেইদিনতে তোমাৰ কামৰ পৰা আহিম বুলি কৈছে।
অঁ আহিব নিকি?
মই ভাবি অ এই গৰমো বেছি পৰিছে যে। সেইকাৰণে মানে ইনেহুৱাহতে নাহিলেহেঁ তোমাৰ।
অ অ।
এ মই তো তোমাৰ এই মানে বৰষুণ এটা দুটা আহক বাৰু ইমানো গৰমত যাব নোৱাৰি সেইবাবে তোমাৰ আমি মাজুলী নহয় বা শিৱসাগৰ এনেকে মানে ঘূৰি অহা মই প্লেন এটা ভাবিছো।
অ তাকে মোৰো লগৰ এটা যাওঁ যাওঁ বুলি কৈ আছিলে।
অ যদি তোমালোকে মানে মত প্ৰকাশ কৰা তেতিয়াহ'লে ডট বাৰ এটা ফিক্স কৰি গুচি যাওঁ আৰু।
অঁ' তাকে এটা কাম কৰিব পাৰি তোমাৰ এই জুলাই মাহটোতে- গৰম বন্ধ যিহেতু, এতিয়া ভাল হ'ব কাৰণ মোৰ লগৰটো মানে এতিয়া ধৰি লোৱা, - মোৰ লগৰ মান মোতকে সৰু কিন্তু লগৰ নিচিনাকে দেখ সি হাইছেকেণ্ডাৰী পঢ়ি আছে মানে। যিহেতু তাৰ হায়াৰ চেকেণ্ডেৰী টোৱে এতিয়া মানে কাৰণ গৰম বন্ধুতো সি যাব পাৰিব। ত' সিও মোক- কৈ আছিলে কালি পৰহি কৈ আছিলে এইফালে যোৱা কথা এনেই ফুৰিবলে। তাপা তেতিয়া ভালে হ'ব তেতিয়া গোটেইগেইটা গুচি যাব পাৰিম। আৰু গোটেই গেইটা গলে তোমাৰ ধৰি লোৱা, অঁ অ'-
এ তোমা- অকলে যাবতো পাৰো মই অকলে দাদা সতি গুচি যাব পাৰো, কিন্তু মানে লগত গৈ যি- টো ভাল লাগে-
তাকে লগত গৈ ভাল লাগিব আৰু তোমাৰ উম উম উম' আৰু তোমাৰ লগত- গলে ধৰি লোৱা এতিয়া গাড়ী ভাৰাটো বাট হই চব মিলি যাব।
উম' মিলি যাব আৰু তোমাৰ মই ভাবিছো আমি দুদিনে এদিন থকাকে যাম মাজুলীত- তোমাৰ যিখিনি মুখা শিল্প আছে সেইখিনি অকমান আয়ত্ব কৰিম বুলি ভাবিছো।
অঁ অঁ তাকে, আমি এতিয়া তুমি যদি যোৱা আমি যোৱা হয় তেতিয়া আমি ধৰি লোৱা, - এ সেয়া তালে গ'লোগে তোমাৰ চামগুৰি সত্ৰ তাত গৈ আমি মুখা মুখাখিনি চাব পাৰো বিশেষকে।
অঁ' আৰু মোৰ মানে-
তাত আমি দুদিন বা এদিন ঘঁ তাত আমি এদিন বা দুদিন থাকিব লাগিব।
অঁ' অসমীয়া সংস্কৃতিটো বজাই ৰাখিবলৈ মন এটা আছে। কি হয়-
উম উম' তাকে, আমি যদি তালে তালে যোৱাটো হয় তেতিয়া এনেকে তাত থাকি ল'ব লাগিব। আৰু তাপা তোমাৰ এনেকে আমি যোৰহাটলে যাবগে লাগিব- যোৰহাত যাব লাগিব। যোৰহাটে আমি শিৱসাগৰ হৈ এনেকে গুচি যাব পাইম, তেতিয়া আমি যোৰহাটটো এদিন থাকিব লাগিব।
অঁ' হ'ব বাৰু সেইটো, নহয় মোৰ- প্ৰাইভেট গাড়ী আছেটো, মই তোমাৰ গাড়ী লৈ লম তোমালোকে তেলটো হ'ব মিলাই- মিলি ভৰাই দিবা আৰু যদি তোমালোকে মন কৰা।
তাকে আমি গোটেই গেইটা মিলি তেলটো ভয়াই ল'ম, তেতিয়া আমাৰ খৰচটো কমিব যেতিয়া- অকলে গলে যিমানটো হয় তাতকে আমি তেলটো ভাৱাই ললে গোটেই গেইটা মিলে খৰচ-
অঁ আৰু আৰু আৰু এটা পাহৰিছোৱে মাজুলীততো তেনেকে খৰচটো নহয় নে কি হয়? তুমা যদি মোক-
মাজুলীত খৰচ মানে থকা থকাটোতো হৈয়ে যাব।
অঁ' মাজুলী মোৰ খুৰা ঘৰ আছে যেতিয়া খুৰা ঘৰতে ভাত পানি খোৱা মেলা বা তোমাৰ-
মোৰ ভাগৰ বা ঘৰ আছে আমি তাত থাকিব পাৰিম।
উম' তাত তেতিয়া ধুনীয়াকে থকা মেলাটো হৈ যাব আৰু শিৱসাগৰত বট্টা এঘৰ আছে। বছ হৈ যাব। শিৱসাগৰত তোমাৰ ধুনীয়েকে থাকি- মেলি বৰ্তা ঘৰৰ দাদাটোৱে তোমাৰ ৰংঘৰ- কাৰেংঘৰ এইফালে তলাতল ঘৰ, জয়দৌল- শিৱদৌল সকলো দেখওৱা দায়িত্ব সি লম বুলি কৈছে, মান মই তাৰ সৈতে পাত-
এই তেতিয়া ধুনীয়া, আৰু ধুনীয়া আৰু ধুনীয়া তেতিয়াহ'লে।
আৰু আহোতেনে আমি এইফালেদি কি মালিনী থান নে কি বুলি কয়?
অঁ' তোমাৰ এই তোমাৰ আমি সেয়া হয় মালিনি থান- অ মালিনী থানা আহিবলে হ'লে আমি তোমাৰ ডিব্ৰুগড় হৈ ঘূৰিব লাগিব।
অঁ তে অঁ সেইটোৱে, মালিনী থানো চাই আহি পেলাই- লগতে তোমাৰ বাসুদেৱ থান চাই আহিব পৰা হ'ব।
আমি হেই কৰিব পাৰিম ডিব্ৰুগড় দি গৈ পেলাই আমি জগন্নাথ মন্দিৰ চাব পাৰিম। জগন্নাথ মন্দিৰ চাই আহি পেলাই আমি মালিনী থান চাই ধুনীয়াকৈ আহি পেলাই হাবুঙত সোমাব পাৰিম।
তাকে আৰু টিলিঙা মন্দিৰতো সোমাব পাৰিম নহয়, টিলিঙা মন্দিৰত তোমাৰ মই শুনিছো, তুমি যদি তাত এটা টিলিঙা বান্ধা ন আৰু সেই টিলিঙাটো বন্ধাৰ ফলত তোমাৰ মনৰ যিটো আশা সেই আশাটো পূৰ্ণ হয় বোলে। আৰু লগতে তোমাৰ যেতিয়া মনৰ আশাটো পূৰ্ণ হয় তাৰ পিছত তুমি সেই টিলিঙাটো গৈ পেলাই খুলি থৈ আহিব লাগে বোলে।
অ', অ' তেতিয়া আমি হেৰি কৰিব লাগিব ত তাতো এদিন থাকিব লাগিব গম পাইছ নে? কাৰণ তাতো জগন্নাথ জগন্নাথ মন্দিৰ ঘূৰিব পৰা হ'ব, তেতিয়া আমি টিলিঙা মন্দিৰ চাব পৰা হ'ল পিছদিনা লাহে গুচি আহিব পৰা হ'ব।
অ', আনটো নহয় মানে আছে বাৰু আন টো নহয় মানে তোমাৰ, এ', এইকন সময় হৈছে আমাৰ ফুৰা বয়স।
তাকে, তাকে আৰু তোমাৰ সংসাৰ হোৱাৰ পিছত আৰু তেতিয়াতো ঘুৰিব নোৱাৰিম, কাৰণ সংসাৰটো এনেও পাতিবই লাগিব, সেইটো এইটো প্ৰত্যেকজন মানুহৰ মানে এইটো কৰ্তব্য হয় নাই? কাৰণ আৰু আমি তেতিয়া ঘূৰিব নোৱাৰিম উম, আৰু এইটো এতিয়া আমি গৰম বন্ধতে যে মানে যাব পৰা হ'ব কাৰণ আৰু কেইটামানৰ পিছত কলেজ আৰম্ভ হ'ব কলেজ আৰম্ভ হ'লেতো যাব নোৱাৰো, কাৰণ কলেজ আৰম্ভ হোৱাৰ লগে লগে আকৌ আৰু এমাহ, দুমাহৰ পিছত আকৌ পৰীক্ষা হ'বই মানে একদম হ'ব সেইটো কাৰণে এতিয়াই গ'লে যোৱা হ'ব আৰু।
আৰু সেইটোতো, সেইটোৱে